হেল্ল, কিবা দিছ আ, কি কৈছা?
এ, এনেক কৈছোঁ কি বেচেৰা তাৰ, তাৰ বেজতি কৰি দিছোঁ মানে মই।
অ', নহ ইমান ফাল্টু হেৰি কৰি আছে, তাৰ পিছত আৰু এটা নাম্বাৰেদি ফোন কৰিছে, মোক কিবা এটা নামেদি মোক দিম দে কি কয় হা মানে সেই কি কয় হিন্দীত কথা পাতি আছে আৰু যে, কোনে কৈ আছ চে, মই সুধি আৰু কোনে কৈ আছে, মই ক'ৰ পৰা নাম্বাৰটো পালা? কি কয় মোৰ এ, অন্তৰৰ পৰা নম্বাৰটো পাইছোঁ বোলে।
থাকে।
মই কাটি কেনে ব্লক, মই সে এনেই মাথা-সাথা গৰম হৈ আছে! তা--ছত এই ৰাস্তাখনত আৰু সেইখিনি কই আছে টেমা গৰম নহ'ব নিকি আ। দে ব্লগ মাৰিছো আকৌ ফোন মাৰিছিল কিন্তু ব্লক লিষ্টত আছে। অ 'জানো
অ আৰু এটা কথা জানো নাই আম গৈছিলো যে ৰাতিপুৱা মোৰ লগত তাইটো নাপালে তাত এজনী ছোৱালীৰ আমি হেল্প কৰি দিলো জানানে?
অ পুছাটা
মানে আমি এজনী ছোৱালী ন মানে তাত এজনী ছোৱালী আছিল! হালি চালি তাই আমি হেল্প কৰি দিলো।
কি হেল্প কৰিলি?
মানে তাই কিবা কিবি সুধি আছিল চিট আছে নে চিট নাই মই কৈছো কি কিবা কিবি কৈছো আৰু সি এনেকে এনেকা আজি স্পৰ্টৰ কালি আহিলে পাই গলা হেতে তাই মানে
তাই কি ল'ব খোজ খুজিছে তাই
তাই কিবা চিট লাগে আৰু তাই এট তে কিবা এটা লবলৈ বিচাৰিছিল আৰু কিন্তু এতিয়া এনেকুৱা অৱস্থা গ হৈছে কি? কে ন ভাই ক তো। প্ৰথম দিনা কটনত গৈ মানে এই কতটামত চি উঠ গৈ পেলাই বেয়া কৰিলে। মানে চিত গৈ পেলাই ববাদ কৰিলে গোটেই দিন। দোজ। তাৰপিছত দুই নম্বৰ দিনত মই য'ত। গৈছিলো অঁ তাতে গৈছিল বোলে। মোক দেখিছে নেকি নাজানো। ত তিনি নম্বৰ দিনত ইয়াত গ'ল আজি যত গৈছিলো তাতে কয় আৰু কিবা কিবি এনেকে মই তাইও গেপ দিছিলে একবছৰ।
উম।
তাৰপিছত দিছিল ইয়াত মানে বেক তাৰ মানে গেপ দিছিল মানে প্ৰথমত একদম কম আহিছিল, তাইও কি মানে হেৰিতে আছিল মই যত পঢ়িছিলো ইঘাৰ বাৰ।
অঁ অ। মানে তই যোনখনত আছিলি সেইখনতে?
নহয় নহয় সেইখনত নহয়, একেই আৰু কিন্তু নহয় নহয় আমাৰ আমাৰ ষ্টেটতে নাছিল বেলেগ ষ্টেটত আছিল।
অঁ।
বেলেগ ষ্টেট
অ', আচ্ছা দূৰৰ পৰা আহিছেচোন।
তাৰ ওচৰতেটি থাকে ইতে লব আৰু থাকিলে ৰিলেটিভ তা থাকিব আৰু তাত। এই কথা চথা হ'ল তাই তাই ম তাৰপিছত আমি কাম তাত আমি সুধোতো কৈছিল চিট তেনেকে নাই। চত তাই তেতিয়া বেলেগ খত যাবোন আমি ক'লো আমি নহয় ই ক'লে মানে মাথাটো সি লগালে কি এনেই দি মানে ফৰ্মটো দি থৈ যাবলৈ কোৱা যদি ইয়াত পাই যায়টো ভালেই। তাত পাই গ'লে ইয়াৰ পৰা আঁতৰাই দিলেই হ'ল। তাৰপিছত তাই মানে বাৰটা মানত এ দি পেলাই গ'ল হা, বাৰটা মানত গ'ল। তাৰপিছত তাই ফোন কৰি মাতিলে। তাইৰ মানে পাৰ্চেণ্টেজ ভাল আছিল।
অহ, বা।
তাৰপিছত তাইক ফোন কৰি মাতিলে তাৰপিছত আমিয়ে তাতে ৰখি আছিলোঁ, তাইৰ এডমিশন হৈ গ'ল আমি তেতিয়ালৈকে ৰখি আছিলোঁ আমি হেল্প কৰিছো মানে বহুত আৰু। বেচৰা, তাৰপিছত তেনেকুৱা আৰু কি ক'বি তাৰপিছত তাই কিন্তু তাই পাই গ'ল কিন্তু কিন্তু এই
এহ পাই গ'ল তাতে এহ
তাই পাই গ'লে এহ তাইৰ ভালো আছিল ন পাৰ্চেন্টেজ তাই মানে তাইৰ চেভেণ্টি এইট আছিল, জেনেৰেল
অহ, পিছত পাই গৈছেচোন ভালকে
তাইয়ো এই ইকনমিক্সতে পাইছে ইকনমিক্স জিঅ'গ্ৰাফী দুটাতে দিছিল দুটাতে পালে তাই তাইৰ ওপৰত কথা কোনটো ল'লেহেঁতেন তাই ইকনমিক্স লৈ নে জিঅ'গ্ৰাফী লৈ নে ইকনমিক্স মই ল'লো যে সেইকাৰণে তাইয়ো লৈ ল'লে বে
হেহ
মই বেলেগ, মই বেলেগ কলেজত ল'লো মই কৈছিলো ন মই লৈছো বুলি তাইয়ো কৈছে তুমি লৈছা মইয়ো লৈ লৈছো আৰু এনেকে, বহুত ভোলা ভালা আছিল জানানে তাই
আপিতো এহ মোৰ দৰে, হুম
হেল্প নকৰা হেতেঁন ন তাই ক'তোৱে নাপ
নাপালেই হয়, অহ তাই চাগে কাৰোবাৰ লগৰ কেইটাক কৈ আছে যে মোৰ দু দুজনৰ কোনোবা লগ পাইছিলো বহুত হেল্প কৰিলে মোক তাৰপিছতে তহঁতক ব্লেচিংছ দি আছে
অহ এই তাই নক'বি আৰু তাই
খতম নহয় আ
কাৰ নাটক
উম গেম নাই নাই নাট নাটক নাছিল হে হু বঢ়িয়া, হু
এ ঠিক ম ঠিক। মই চাই আছো অ', এই এইটো এইটো জান বুজি পেলাই পেলোৱা নাই, হল নগল।
উম।
ম বেয়া ট্ৰল দিম যদি গল হয়। নিদিয়ে দটা দশটা লগাই দিম। চবেই উল দিব চাবি চোন এইটো আকৌ আগতে। আকৌ এই মাতো এইয়াই। আহিলে এইয়া পালে পালোলেল পালেল পাল দৌৰিছে দৌছে বঢ় বুঢ়া দৌৰিছে। গুল গুল গুল এ। নাই তিনিটা আহি গ'ল তাৰ আগত।
উম', উম ', উম'।
হয়।
এ এ ৰ ভোট দখি গৈছো ৰ। ভোত দেখি গৈছো চ। উম ৰ অলপতো লাজ। স্কৰ। মানোকে ন কবি কেচছ চিজ।
এ এম মোৰ বাপেৰ নহয় যা এম মোৰ বাপে এ নহয় নহয়। উম উম। অ।
কি মানে?
দৌৰিছিলো, ৰখাই দিলে। ডিফেণ্ডাৰ যে উম।
হয় অ'।
মোৰ লাগিছে আজিও মানে দুটাই ভাল টিম। কিন্তু এই বুঢ়াৰ টিমতকে ইটো টিমে মানে অলপ কম ল' লেভেলৰ, এই এই পালে পালে পালে। দে দে অ', এ।
এ ফাইভ। জি ফাই'ভ।
কি চাবস্ক্ৰিপচন লৈছা নেকি? নে টিভিটোত?
উম, নাই নাই, চাবস্ক্ৰিপচন।
বাহ! ধনী মানুহ আঠশ টকাৰ‌
পাপাৰ হয় মোৰ নহয়।
তোৰ পাপাৰ, তইয়ে ধনী। বেয়া ধনী একদম বা গোটা ধনী বে ত'হত।
আহ, অ' নাই নাই নাই নকওঁ।
কি নোকোৱান
নকওঁ কিয় বা কৈ দিলো ভুলতে ভুলতে কৈ দিলোঁ এ লাড্ডু পকাই কিয়া আছে এতিয়া আৰু
এ দিলে দিলে এ দিলে গল এ মজা জা
মোৰ লগাৰ টাইমতে মানে মোৰ মোৰ লগাৰ টাইমতে মানে লাড্ডুটো পকাব ধৰিছে এতিয়া মই কি কৰো অ কৰছেচোন এয়া কোনে দিলে সেইটো চাব নাপালো আহ
এই আমাৰ বুঢ়াই দিয়া নাই বেলেগে দিছে
অ
নামটো নকওঁ
গম পাইছো গম পাইছো পাখীৰ পৰি আছে গম পাইছো
এক মিনিট হোৱাই নাই দিয়ে দিলে আজি এয়া পেলন
এই একদম কেঁকোৰা চুলি যে আছিলি সি ন
সেই নহয়
আকৌ দেখাই আছে। উম, মাঠা
আহ ইমান ভাত খাবই মান নাই। এই বন্ধ নকৰিবা আমাক চাব দিয়া।
অঁ।
এই হ
এ
হে' হয়। হে পাৰৈ আহিছে তাৰ ভাতৌ চৰাইতটো নহয মই যে হে কৰি গৈছো সি গলটো একদম বেকা কৰি কেনে মোক চাইছে।
কি ক?
অঁ। একদম বেগা কৰি কেনে মোকে চাই আছে তেতিয়াৰ পৰা। ফনত, এ কি হৈ আছে ইমান লাড্ডুকে পকাই আছে?
মই বুজি নাপো, কি বা লভটো পকাই আছে।
মানে সেই হৈ আছে, কি কওঁ এতিয়া মই তোক। লাড্ডু পকাই আছো, মই কি ক? মা, মোৰ ৰখি যাই যে লাড্ডু ভগাব ষ্টাৰ্ট কৰে।
অ', গম পাইছোঁ, গম পাইছোঁ।
মাথাতো আপোনাৰ মানে কাম কৰা নাই গম পাই চময়।
অ', বেয়া লাগিছে।
অ'।
চাওঁ দেচোন সি কৰিব পাৰে নে নাই আজি। কি বা হয়। কিন্তু কালি মেট টো বঢ়িয়া আছিল, হ'ব দে। কালিও বোলে আজিও মাতিছিলো দিনৰ চায়ে ভাল লাগি গৈছে দিন খানতে উঠি কেনে দিনটোৱেই ভাল গুচি গৈছে।
ঔ নাই, নাই, নাই, নাই।
এই।
হয়। হ, কালি আকৌ আছে উ কালি, কালি কি আছে? অ, কালি ইংৰাজী। ইংৰাজীৰ পিছত, অ', বায়লজি, বায়লজিৰ পিছত ত পিছত অ', কেমেষ্ট্ৰি আছে, এই দুটা আছে। যে এলাহ লাগি আছে অ, যাবলৈ মন নাই কালি। হেল্ল। কি বা হয় হ ভবান জনে আৰু এতিয়া।